হেল্ল',
উম' কি খবৰ তোমাৰ?
আছো ভালে তোমাৰ?
অ' ময়ো ভালে দিয়া অহ' বোলা আজি আমি আইচক্ৰীমৰ টপিকত কথা পাতো।
ঠিক আছে।
অহ' তুমি কি ফ্লেভাৰ খাই ভাল পোৱা আইচক্ৰীম?
আইচক্ৰীম মই চকলেট ভাল পাওঁ। তাৰ পিছত তোমাৰ ভেনিলাও ভাল পা পাওঁ। দেন বাটাৰ স্কচ। বাটাৰ স্কচ ভাল পাওঁ সেনেকুৱা আৰু।
উম-উম ভাল মোৰ ভাল লাগে চকোবাৰ ভাল লাগে। তাৰপিছত কুলফি ভাল লাগে তাৰ পিছত অৰিঅ' ফ্লেভাৰ অ তাৰপিছত অৰিঅ' অৰিঅ' ফ্লেভাৰৰ যে এটা আইচ ফেমাছ।
অহ-অহ
অৰিঅ'ত সেইটো। আৰু আইচক্ৰীম ভাল লাগে গৰম দিনত।
উম-উম মেংগ' ফ্লেভাৰটোও ভাল লাগে গৰম দিনত।
অ মেংগো ফ্লেভাৰটো ন টেঙা-টেঙা অহ ভাল লাগ লা
য়ে বেছিকে ভাল লাগে আৰু।
উম গৰম দিনতটো কিমান চেল হয়, আইচক্ৰীম দোকানত অহ' কমতো পাই যায়। উম আৰু তুমি কিবা মাটকা আইচকিমো থাকে নেকি ন।
অহ' মাতকা আইস্কিম এটা আছে সেইটো মই তুমি খাই পাইছা।
নাই নাই মই পোৱা নাই মোক শুনিছো নামটো ৰবা।
অহ মই খাই পোৱা নাই মাতকা বাট মই কুলফি হয় মানে সেইটো মাতকা যোনটো। কুলফিৰে হয় কিন্তু অলপমান হেৰি আৰু মানে বেছি অলপমান এক্সপেনচিফ
অহ-অহ এচপেচচি তাইপৰ অহ।
অহ কিবা মানে এখন টিফিক দোকানত পায়, চবতে নাপায়। আৰু এইটোও ভাল লাগে এই যে তোমাৰ হালধীয়া এখন হালধীয়া গাড়ীখনত যে লৈ আহে, কুলফি যে।
অহ অহ সেইটো অহ এইটো নেকি অলপ। লাইট কালাৰ যে কালাৰটো
কুল্ফি টাইপৰে অহ, এখন হালধীয়া গাড়ীত যে আনে।
অহ অহ সেইটো ভাল লাগে। এ হে এনেকুৱা ষ্টিকত লগাই দিয়ে ন? অহ অহ দুটা লগাই দি ভাল লাগে খাই ন উম। তাকে আৰু আইচ ক্ৰীম আইচ ক্ৰীমতটো বেলেগ ধৰণো আছে ন যেনেকে গইলা টাইপৰো আইচক্ৰীম আছে।
অহ আৰু তোমাৰ ডাঙৰ ডাঙৰ বাকচত যে পাই বহুত দামী দামী।
অহ সেইবোৰো খাই ভাল লাগে।
অহ কি কি ফ্লেভাৰ তোমাৰ নাৰিকলৰ ফ্লেভাৰৰো আজিকালি আইচক্ৰীম ওলাইছে।
অহ বাকী আক লিংকৰ বাদ
বাপৰে অহ বেলেগ বেলেগ আলমণ্ডছৰো ওলাইছে।
অহ আলমন অ বাদামৰ আইচক্ৰীম খাই কিন্তু ভাল লাগে ন?
অহ অহ মই খাই পোৱা নাই বাৰু। ভাল লাগে খাই অহ ইনে বেছিভাগ তোমাৰ চকলেট আৰু সেনেকে ভাল লাগে মেংগছ
অ বেছিকে চকু বাৰে খোৱা যায় ন? সেইটোতো আগৰ পাৰ চলি আহ। আহি আছে আমাৰ। উম তাকে আৰু কি আৰু কি কি আইচক্ৰীম আছে?
আৰু অ কোন আইচক্ৰীম আছে। কি আছে। দেন তোমাৰ এই দুটাই আছে চাগে। আৰু ষ্টিক আইচ ক্ৰীম আছে।
অ ষ্টিক আইচ ক্ৰীম আছে। অ
আৰু এটা আইচ ক্ৰীম আছে এইটো দোকান দোকান যেনেকে দছ টকীয়া দছ টকীয়া যে পায় কোন টাইপৰ অৰেঞ্জ কালাৰৰ, সেইটোও আছে।
অ সেইটো পাই ন? সেইবোৰ এই কলেজ চলেজৰ ওচৰ যে
অ অ অ বেলেগ বেলেগ বেলেগ বেলেগ ফ্লেভাৰ যে ক্ৰীমৰ।
উম উ উম অ কিবা য়েলল কালাৰ থাকে ক থাকে ন কালাৰফুল কালাৰফুল
অ অ আগতে যটো সেইটোয়ে আমাৰ তে সেইটোয়ে চলিছিলে এতিয়া সেইবোৰ আহিছে
অ সোবৰেো খাই ভাল লাগে ন আৰু ষ্টিকটো যে খাই দিওঁ মানে সেইটো সেইটো কোনটোও খাই দিব পাৰে ন
অ কোনটো খাই দিব মানে যিমান খাই থাকে তদ তললৈকে যাই থাকে কি আ লাষ্টত কনটো খাই দিব লাগে
অ মজা লাগে থাকিদে উ জাকিয়াল আৰু আইছক্ৰিম আইছক্ৰিম এনেই ৰেচিপি চেচিপি ডাই থাকানে কেনেকৈ বনায়
ৰেচিপি বাৰু সেনেকে চোৱা নাযায় বাট নৰ্মেলি হে যোনটো দোকানত যে পায় আমা কুলৰ কাষত সেইটো জানোৱেই এই ক্ৰীমটো কেনেকে কি কৰে আৰু মানে
অ অ সেনেকে আৰু আইচ ক্ৰীম
কি জানা
অ মই এনে ফনি চাই থাকো অ ৰিলচ আহি থাকে সেনেকে ৰিল চব মানে কাৰণ সনেকে চাওঁ হয় মানে আইচক্ৰীমটো মানে কি কৰিব লাগে
অ ৰৰিলতো সহজে নে লাগে কিন্তু বনোৱাাত ে অলপগদাৰ প মানে সেইটো লাগে সেইটো লাগে বহুত ষ্টাফ লাগে
অ সেইটোতো হয় কিন্তু ইনগ্ৰেডিয়েণ্ট বহুত লাগে
বহত লাগে এি
উম জনা তেেকা আছিল লাগি চকলেট লাগিব বহুত অ গৰু লাগি চকলেট লাগিব উম চক পাউদাৰ চকলেট লাগিব তাৰপিছতে ভিনেগাৰ টো অ লাগিব পাৰে
আহ অ
তাৰ পিছত সৰু সৰু চকলেট চকলেট াব আইচক্ৰ্ৰীম লাগে ন আইচ বহুত বহুত মানে এা আইতা মানে
বহুত বস্তু লাগে আৰু উম
বহুত আশম লাগে অ সেইবোৰ আৰু বিচাৰিবলৈ দিগদাৰ
দিগদাৰ অ সহজতে নাপায়ো
তাকো আৰু আৰু বাকীৰ আইচক্ৰীমৰ খাই ভাল লাগে
অ অ তুমি এতিয়ালৈকে কি কি ফ্লেভাৰ ট্ৰাই কৰিছা মানে
মই তেওঁলোকে চকলেট কৰিছো ভেনিলা ষ্ট্ৰবেৰী কিন্তু কক কলা আইচক্ৰীমটো মই খাই ভাল নালাগে তুমি খাই পাইছা নেকি
ক'ব গলে আইচক্ৰিম নাখাই ওৱালে আছে নেকি
ব্লেক কালাৰৰ শাৰীটো
নাই মই খাই পোৱা নাই বাৰু
নাই মোৰ এইটো ফাতি ইমান বেয়া লাগিছে
কি অহ কোন তাইপৰটো
কোন নহয় ষ্টেক ষ্টেক
অহ
উম বুষ্টে পাৰ আৰু তুমি বাক আইচক্ৰীম কোনটো ফ্লেভাৰ ভাল পোৱা
মোৰ ফ্লেভাৰটো বাৰু চকলেত আৰু ভেনিলাই এইটো যে কোৱান্তিতি নামৰ যে কোম্পানী এটা আছে
আচ্ছা
কোম্পানীৰ কোৱানিটি সেই বাটি টাইপৰতো ভাল লাগে আৰু এইটোৱে ফেভৰিট মানে মোৰ বাকি চব খাই পাইছো সেইবোৰ ষ্ট্ৰবেৰী ভাল নাপাওঁ মই
নেকি অ পানিলা মই খাও অ মই ষ্ট্ৰবেৰীটো খায়ে ভালে লাগে কিন্তু বেছি মানে কি হয় মানে চকলেটোয়ে খোৱা যায় উম চকলেতটো মানে ভাল লাগে আৰু খাই তাৰ ক্ৰীমো থাকে
অহ ভাল লাগে আধা ক্ৰীম আধা চকলেট আধা বগা বগা ক্ৰীম থাকে যে
উম উম সেইটোতো চবেই মানে দোকানত গ'লে চবকে মানে আচলতে কব খালি চক'বাৰ চকবাৰী লাগে অ চকবাৰী লাগে
চকবাৰে চাগে বেছি মানে চলে আৰু
উ উম উ উম আৰু কিছুমান মানে কুলফি চুলফিও খাই ভাল
আহ কুল্ফিটো আজিকালি বহুত চলা হৈছে উম উম
অ তুমি এনে হেৰি আইচক্ৰীম খাই পাইছা এইটো কি কয় কি আইচক্ৰীম আছিল এই নামটো পাহৰি লবা- এই যে সৰু সৰু এই এই যে আইচক্ৰীম কেনেকুৱা তাত ক এই যে ডাঙৰ বাটিত যে থাকে আইচ ক্ৰীম বোৰ ডাঙৰ ডাঙৰ দিবাট যে থাকে
অ অ অ অ খাই পাইছো অ ডাঙৰ ডাঙৰ ডিব্বা যে ব্লু কালাৰ টাইপৰ যে
কালাৰ ব্লেক কালাৰ
অ বেলেগ বেলেগ হেৰি মানে ফ্লেভাৰ হিচাপ
ফ্লেভাৰ হিচাপে আহে বাটাৰস্কটচ টো খায়ো
অ অ আৰু কিবা নতুন ফ্লেভাৰ এটা লৈছে নাৰিকলৰ ফ্লেভাৰ
অ নাৰিকল নেকি
কীট পাই তাৰমানে সেইটো আৰু তোৰ হেৰিও ওলাইছে গোলাপ জামুনৰো ওলাইছে
গোলাপ জামুনৰো ওলাইছে বা বা
নৰ্মেলিটো ষ্টিকত বা এনেকে নাপায় আৰু দামী দামী হেৰিত পাই আৰু মানে
আচ্ছা আচ্ছা অ অ আচ্ছা আচ্ছা উম উম ঠিকে আছে দিয়া আজি কাৰণে খিনিয়ে দিয়া ন আৰু পিছত কথা পাতিম অ দিয়া বাই উ